পেছা
ৰ'বা এনে ভাত বনাই। তুমি?
অ আছো ৰবা এই ভাত বনাই এনে অলপমান বনাই থৈ দিলো এতিয়া এতিয়া মাংস খানি ভাজি আছো।
কি বনলা পিছে আজি?
আজি মাংস।
অ আৰু বেলেগ একো বনোৱা নাই?
বেলেগ মানে কি আৰু মায়েতো মাংস নাখায় ন ত মাৰ কাৰণে কণী শুনি আছে।
অ।
আমিতি আমি যেতিয়া মাংস খাওঁ যে এতিয়া মাংস বনাই আছো।
উ আৰু কি কি বনাব জানা এনেই?
অ এনেতো ঘৰুৱা হিচাপত মই মাছ মাংস এনেকোৱা ঘৰত যিখিনি বনাই তাছত হাঁহৰ মাংস মাংসটো অলপমান ভালকে জানো আৰু
আৰু আমাৰতো অসমীয়া হিচাপত বেছিভাগ আলু পিটিকা চব সেইবিলাক। সেইবিলাকতো সেইবিলাক জানো
উম হুম
দালি বতাহ এইবিলাকতো ভালে লাগে দেচোন খাই কিনে সেইবিলাকো জানো এতিয়া যিহেতু আজিতো বহুত গৰম দিছে গৰমত দিনৰ কিতাপতো এটা ভ ভাল মানে কি পইতা ভাতটো যে সেইটো ভাল লাগে
এ যে পানী দিয়া ভাততো সেইটো নে
উম সেইটো ভাত
সিহতটো ভাত বেছি কষ্টও নাই বাৰু পানী দিয়া পানী ৰাতিৰ ভাতটোত পানী পানী দি থ'লে হ'ল আলু পিটিকা দিলে হ'ল বিলাহী পিটিকা বা দালিৰ বৰা
উম মই কিন্তু নৰ্মেল কে ভাল পাও এনেকে ধৰি লোৱা ভাতত পানী খিনি দি থৈ দিলা তাৰ পিছত এ ত আলু পিতিকা খিনিও কৰি কিনি সেনেকে তাকে মই বেছি টেষ্টি কওঁ আৰু ধৰি লোৱা এইটো কৰ্দে হিৰাতালা আমাৰ যিহেতু কৰ্দে হৰাতালা বুলি কওঁ সেই গল তোৰ অলপমান যদি তেলটো লোৱা সেইটো মানে আচাৰত যিটো তেল সেইটো তেলটো লৈ কিনে খাইয়ো ফেষ্টিভেল
অ সেইটো বহুত ভাল লাগে মই মানে জলকীয়া নাখাও দিয়াচোন কিন্তু মানে সেইটো ভাল লাগে কি বাৰু মই জানো
আগতে খাইছিলো আজিকালি ইমান জলকীয়া নাখাওঁ কিন্তু তেষ্টটো লাগে আৰু
উম হম
মোৰ চমতেৰে এনেতো মই ফ্ৰিজত থৈ পোৱা নাই এনে চাগে ফ্ৰিজত থলে চাগে আৰু ঠাণ্ডা হৈ যাই ভাভখিনি আৰু চাগে টেষ্টি লাগে
অ অ হয় হয় তেতিয়া বেছি ভাল লাগে বাৰু খাই কিনে আমাৰ ফ্ৰীজ আছে ন ত মানে এনেকে মইতো নাখাওঁ দিয়াচোন সেইটো দেউতাই খাই তেতিয়া তেতিয়া তাৰ পৰা অনা কোৱা হয় আৰু
অ এনে কিন্তু ফ্ৰিজত থৈ কিনে খালে বেছি ঠাণ্ডা হৈ থাকে ন তেতিয়া আৰু বেছি টেষ্টি লাগে একদম পুৰা পেটতো যেন পুৰা ঠাণ্ডা পৰি যায় একদম ভাত খিনী লাগিও ভাল লাগে।
হুম হয় হয়।
অ
মই জানো উম আলু ভাজি ভাজি যিখিনি আছে গোটেই খিনিয়ে জানো বাৰু আৰু বাকী দালি চিকেন মাংস। মাছ মই সেনেকে নবনাও মানে মাছটো মই যিহেতু নাখাও ত মাছতো মই সেনেকে। নবনাও, এইটো মাহঁতে খাই এইটো মাহঁতে বনাই আৰু।
মই দালি আলু ভাজিল আৰু সেইটো মানে বহুত ফেভট। তাৰ লগতে নেমু অপিচ থাকিব লাগে।
উমম, বাকী আৰু চাইনিজ ডিচ বিলাকো মাজে মাজে বনাই থাকো দিয়াচোন।
অঁ।
চাউমিন হওক। চাওমিন হওক পা।
ভালে লাগে কিন্তু খাই কিনে বেয়া নালাগে মই কিন্তু এনে আমাৰ যিটো ডাঙৰ মাছ বেছি বেছি ভাল পাওঁ
মই মাছেই নাখাওঁ বাৰু সেনেকে মানে কি কব গলে মই মাছেই নাখাওঁ।
এনে ভাঙন মাছ ইমান এটা মই টেষ্টি নাপাওঁ মানে ভালে লাগে কিন্তু মই কাট কাট কাইটটো অলপ বেছি পাওঁ। সেইটো কাৰণে মোৰ ভাউনা মাছ সিমান তাৰমানে কাঁইট বাচি থাকিব বহুত অশান্তি সেইকাৰণে ডাঙৰ মাছো ভাল আৰু এটা এডাল দুডালে থাকে ন তো সিহত মানে এই বুকৰ পিছ সেই সেইটো খাই কিনে মই কাৰণে বেছি ভাল পাওঁ।
উম মই মানে এনেকে মানে না-
তুমি আগৰ পৰাই মাছ নাখোৱা নে? নে এতিয়া নোখোৱা।
মানে আগতে সুৰ থাকোতে খাইছিলো যদিও মোৰ মনত নাই নাই কিন্তু এতিয়া মানে কম। কমপ্লিট মানে মাছ নাখাও, মাছৰ মানে এটা স্মেল থাকে ন। থাক মানে মানে ভাল ন নাই একদম ভাল নাপাওঁ আৰু মাছো কাই। সটো আৰু মেনে কথা সেইটো ক'বই নালাগ সেইটো মই বাচিব নাজন মই নাখাও এইটো।
কিছুমানৰ কিন্তু হয়য় দ কিছুমানে গোন্ধুতও সহ্যৰ কৰিব নোৱাৰে।
হম
উম
আৰু বেছিভাগে মাংসও নাখায়। তুমি অকল মাছ নোখোৱা নে মাংস নোখোৱা? হেল্ল হেল্ল' আছে নে? হেল্ল' হেল্ল'